হেল্ল'।
অহ ক।
কি কৰিছে??
মই এয়া ভাত খাই পেলাই শুই আছো।
অ', এ আমাৰ ওচৰৰে বৰমা এজনীয়ে আম কেইটামান দিছিলে। এতিয়া আমৰ আচাৰ খিনি মানে বনাব নাজানো যে। কেনেকে বনাব লাগে মই বোলো আপোনাক তাকে ফোন এটা কৰি পেলাই সুধি লওঁ আৰু কেনেকেনো বনাম।
উম।
এনেই।
এনে কাটি পেলাই জিম হৈছে নে জীয়ান? অ।
আমুৰ কাটোতে কিন্তু অকমান অকমান জিমটো হৈছে।
অ এতিয়া জিম হ'ব হ'লেই।
অ' হৈছে অলপ। আৰু আমটো কিন্তু অকমান মি খাও ইমান টেঙা নাই সেইটো কাৰণে। এ কি কয় বোলো আৰু ভাবিছোঁ।
এতিয়া এইকেদিন ৰ'দ টান নহয় আকৌ থৈ দিলে যদি ৰ'দ নাইকীয়া হয় ন নে নিমখত দি থৈ দিলে। সেইকাৰণে একে অকমান গৰম পানী দি পেলাই মে সিজাব নালাগে অলপমান গৰম পানী এক মিনিট দুই মিনিট মান উতলাই পেলাই তাছ ৰদত দি এদিন বা দু দুদিন ৰ'দত দি পেলাই তাৰ পিছত মছলা সানি পেলাই থৈ দিবা আৰু।
অ ঠিকে আছে।
উম।
তেনেকে থৈ দিম আৰু থৈ দি ধৰি লওক হেৰি আ মানে সেই হালধি-নিমখ দি পেলাই ৰ'দত দিম আৰু অলপমান ন?
অ'অ। সিজাই পেলাই হালধি-নিমখ সানি ৰ'দত দিব লাগিব।
অ' অ' দিয়াৰ পিছত মচলা এনে কি কি আনি পেলাই দিম বাৰ
মচলা জৰা জালু জিৰা আকৌ ধনিয়া গুটি তাৰপিছতে এইটো গোৱামহি গোৱামহি আকৌ জৰ্ণ আজুৱন গোটেই আ আজুৱইন যে,
অ' অ' সেইটো ন
গোটেইকেইটা মিক্স কৰি পেলাই অলপ ভাজি লৈ দেল কৰি ক বেছি ন! কৰিবা নালাগে অলপমান, শহতাহ থাকিলে বেছি ভাল আৰু তেনেকে, কৈ পেলা
অকণমান মানে সহজা কৰি ৰাখিম আৰু অলপ, ৰ'দতে দিম লাগিলে ইমান কাৰা ৰ'দ দিছে, আমাৰ ইয়াত ত তেনেকে অলপ ৰ'জতে, দি পেলাই, তেতিয়া খিনি ঘুৰা কৰি মানে ইমান মানে, একে পুৰা গুৰি নকৰো আৰু অলপ সহজ
ৰ'দত দিয়াকে অকমান ভাজিলে মানে গোন্ধটো, ভাল হয়।
ভাজিহে দিম নেকি ন গোৱামৰিটো কাৰণ ভাজিলেহে গোন্ধ ওলাই।
অ ৰ'দত দিলে ইমান এটা গোন্ধটো নোলায় যে অলপ ভাজি পেলাই গোৱা
অ' ভাজিয়ে দিম দিয়ক নহলে অ ভাল লাগে আৰু খাবলৈও ভাল লাগে ন! আ টো এনে মিঠা যে এতিয়া আমটো মানে অলপ মিঠ ঠা ত টেঙা হ'বলৈ তেতেলি অলপ দিলে টো একো বেয়া নহয়।
অ' তেতেলি অলপ দিললে বেয়া নহয় টেঙা হ
তেতিয়া অলপ টেঙা আহিব আৰু এনে মিঠা মিঠা হলে আমৰ আচাৰত অ এনে মানে মিঠাই হলে, ভাল নালাগে।
ভাল নালাগে, তেতিয়া উম! উম! টেঙা মিঠা হলে মই এবাৰ আম ন পালোঁহে আচাৰ বনাবলৈ
হয় এই দু দোকানৰ হেৰিত ইমান ওলোৱাও নাছিলে এইবাৰ এই ওচৰতে মানে গছ আছিলে যে বৰমা এজনীৰ ঘৰতে এ তাৰ পৰা কেইটামান আম দিম পঠাইছে সিহঁতৰ মানে গছজোপা মানে বেয়া জেগাত আছে যে, সেইটো কাৰণে দালি এটা মানে কাট কাটি দিছে তাৰ পিছত সেই দালিটো পৰা মানে যিকিটা আম পাইছে তাকে মানে কেইটামান কেইটামান কে ভগাই দিছে আৰু চবকে তাই কেইটামান আকৌ মোকো দিলে আজি মই বোলো কেনেকে বনোৱা আপোনাকে বোলো সোধো সেইকাৰণে সুধিবলৈ বোলো নোৱাৰোঁ এ আপুনি যে মাজতে যে মাছৰুম কৰিছিলে যে হয় এ এতিয়া কৰি আ নাই নাই শেষ হ'ল
এতিয়া গৰম দিন যে গৰম দিন কাৰণে পোক চোক হয় আকৌ পানীটো বেছি লাগে সেও অলপমান মোৰ সোনকালে কৈছোঁ চি যাই মই মাচৰুম টো ভাল নহয়
অ সিবা কৰোতে যে অলপ আনিছিলো সিবা কৰোতে যে অলপ আনিছিল ছিলো মানে মই ওচৰৰ হে বৰমা আনিব দিছিলো, তাৰ পিছত তেওঁ বনাই খালে খাই পেলাই বোলে বৰ ভাল পালে, এতিয়া মোক কৈ আছিলে মানে আকৌ কৰিছা নেকি তুমি গ'লে মানে অলপ পাৰিলে লৈ আহিবাচোন মই সেইকাৰণে বোলো এয়া যাম বোলো দুদিন মান পিছতে গ'লে বোলো যদি আছে আৰু অলপ লৈ আহি হিমা এতিয়া মানে নাই কৰা আৰু আপুনি
উম উম নাই কোৱা এতিয়া আমাৰ ওচৰত তেনেকে নকৰে নহয় মইহে কৰিছিলো এতিয়া গৰম দিন ঠাণ্ডা দিনতহে আকৌ কৰিম বুলি ভাবিছো
অ আপুনি নহলে কৰিলে খবৰটো দিব, তেতিয়া অলপ কিনি আনিম।
উম, গৰম দিনত নকৰো আৰু।
গৰম দিনত নক কৰে আৰু। গৰম দিনত কি মানে কৰিবলৈ
এই পোক বিলাক, হেৰি কন কনি মাখি যে হয় কোন কনে মাখি সেইটোৱে বেয়া কৰে, আকৌ দুদিনতে গেলি যায় বস্তুটো সেইটো কোমল বস্তু নহয় জানো? অ, কোমল বস্তু ওলোৱা দুদিনৰ পিছত পিছতে মানে বস্তুটো গেলিয়ে যায় গ
অ, তেনেকা হয়।
অ, তেনে কিবা হলে গুটি বিলাকত দাম ইমান আৰু খেৰ নাই। খেৰ কিনি আনিব লাগিব। কষ্টও বেছি হয়। উম নাই সেইটো পুতিব লাগিব, নচুন পানীত তিতিয়াব লাগিব নহ'লে, সিজাব লাগিব এ ঢেৰ খাটনি আছে
অ, মানে বহুততে মইয়ো বহুততে দেখি কি আছো কি মানে বস্তুটো তে আপুনি এতিয়া ঘৰতে কৰিছে। ছিলে ন চি ফ্ৰেচ ফ্ৰেচ চিঙি দিছিলে ইয়াত এতিয়া বজাৰত ওলাই থাকে মানে কিছুমান শুকায়ে গৈছে তেনেকুৱা নিচিনা। ঘৰৰ পৰা আনি একে লগে-লগে খোৱাটোও বেলেগ ন? অ, বহুত ধুনীয়া আকৌ। অ মানে কিছুমান আছে অ শুকুৱাই পেলাইও থৈ দিয়ে, কিছুমান পাইছো কিন্তু সেইটো মানে ইমান সোৱাদটো নালাগে সেইটো কাৰণে বোলো মই ভাবিলো আপোনালোকক সুধি চাম, যদি পিছে বোলো অলপ লৈ আহিম আৰু ন? খাই য়ো ভাল লাগে
অ স ঠাণ্ডা দিনতহে কৰিম এতিয়া হোৱা নাই
অ এই নিৰামিষ খোৱা দিনাখন খাবলৈও ধুনীয়া হয়। মছলাও ইমান নালাগে যে, অপকাৰো নকৰে। এতিয়া গৰমত হয়, সেইটো কাৰণেহে ভাবিছিলোঁ বোলো। আছে যদি বোলো অলপ লৈ আহিম আৰু আকৌ কৰিলে নহলে আপুনি জনাব আকৌ ন ময়ো অলপ কৰিম আৰু মই যাম দিয়ক গ'লে আপুনি শিকাইও দিবক। কেনেকৈ কৰে ন
অ শিকাই দিব পাৰিম'। এ গৰম নিধন কৰাটোো অলপমান সহজ কথা নহয় আৰু। গৰমত আকৌ ৰুমো লাগে ন তাই লাগে'। আমাৰ তেনেকুৱা ৰুম নাই'। নহয়। এনেই এটা ৰুমতে থৈছে। ছিলো আৰু তাতে পানী দুনি দিয়া কৰা। যদি এক্সট্ৰা আৰু মাছৰুম কৰা এ এটা বেলেগ ৰুম হয়, তেনেহলে কৰি থাকিব প যায়।
সমঠ
অ, এতিয়া গৰম দিনতো বহুত দিবা লাগিব।
অ পানীতে ডাঙৰ হয় নেকি বস্তু? তো মানে মই দেখিয়ে আছো অ পানী দিলেই ডাঙৰ হয়'।
উম উম পানী বস্ত উহে আৰু
অ কিন্তু খাবলৈ বহুত'। ধুনীয়া হয় আকৌ দেই বস্তুটো আৰু বোলে সেইটো চুগাৰৰ কাৰণেও ভাল আকৌ লগতে যে মানে প্ৰেছাৰৰ কাৰণেও ভাল বুলি শুনিছো বহুত বেমাৰৰ কাৰণে ভাল বোলে সেইটো সোৱাদ,। সকলোৱে কৈ থাকে স াতো বহুত ভাল বুলি
উম,।
ভাল বসছো উম ভাল বস বিলাক এনেও কৰিবলৈ অকণমান ক'। কঠিন হয়ে বাৰু,।
কঠিন হা অ'।
ভাল আপুনি আকৌ কৰিব আৰু কৰিলে তেতিয়া ক'ব আৰু ন ময়ো শিকিম গৈ লাগিলে গৈ পেলাই শিকি পেলাই অলপ কৰিম আৰু
অ, এতিয়া সেয়া কৰা নাই এতিয়া শাক চবজি কৰিছো।
অ, শাক চবজি বেছি
এ বেচাকে নহয় আৰু মানুহক দিওঁ তেনেকে। ভেন্দি অলপ কৰি লৈছো। ভাত-কেৰেলা আছে।
অ।
বজাৰত দিয়াকে নহয় ও
বজাৰ দিয়াকে কৰা নাই আৰু। অ, এনে নেমু আছে আছিলে যে আপোনালোকৰ নেমু শেষ
অ, নে মোৰ আছে এতিয়া ডাঙৰ হৈ হৈ।
উম, বেচা নাই। এইয়া, খোৱা এটাই কৈছে আমাৰ ঘৰত ভাত খোৱা এজনে কৈছে। বৌ হেৰি নেমু খিনি বেছি দিয়ক ইমান নেমু আছে। গেলি যাব গৈ, বেছি ঘৰতে খাব লাগে।
অ, বেছিলে জনাবচোন বাৰু ময়ো অলপ লৈ আহিম নেমু আকৌ আচাৰ বনাই থ'লেও ভাল লাগে খাবলৈ। খোৱাতটোও ভাল যে এতিয়া গৰমত মানে নেমু চৰ্বত এগিলাচ খাই দিলে, মানে বহুত ভাল লাগে। কৰবাৰ পৰা আহি পেলাই নেমু চৰ্বত এগিলাচ খাবলৈ পালে বহুত ভাল লাগে, ইয়াত মানে পাবলৈয় নাই আৰু আপোনাৰ মানে বহুত দিন আনি আনি থৈ যায় শুকাই এ যায়গৈ বস্তু
শুকাই যায়। এ ইয়াতকে আগতেতো আৰু দাম হৈছ অলপমান দামটো
অ, অকমান দামতটো কমিছে
অ, সেইকেইদিনত একেবাৰে প্ৰথমতে ওলাওতে বহুত ডাঠ।
তেতিয়া আকৌ ৰসো নোলায় নহয় কিনি আনিছিলোঁ মই, তেতিয়া ৰসেই নোলাই আপোনাৰ কুমলীয়া মানে বাকলিটো খাব পাৰি আৰু এনে নেমু বাকলিটো খোৱাটোও ভাল বাৰু।
অহ উম! এ এমেনে নেমু বাকলি খাবই নোৱাৰো চোবাই পেলাই।
অ।
পেলাই ৰসটোহে
ৰসটো খাই আৰু।
উম। অ' টো অকমান নেমু নিমখ দি পেলাই তেনেকে খাওঁ
দুপৰিয়ে কবা পৰা ওলাই আহিলেও এ এগিলাচ মানে নেমু চব হ'লে ভাল লাগে আৰু খাই। এতিয়া মানে ৰস হৈছে নহয় নেমু মানে ধুনীয়াকে মানে চাৰিটান আনি থ থলে দুদিনমান যাব আৰু।
উম খাই থাকিব পাৰাটো ভাল কথাই নেমু চৰবতটো।
অ বেলেগ খোৱাতকে উম নেমু চবতটো খোৱাই ভাল।
প্ৰব্লেম নহয়।
অ' নহলে ইমান গৰম পৰিছে। পেটৰ প্ৰব্লেমটো মানে থাকিবই আৰু। সেইটো কাৰণেহে মোক বোলো আৰু দিয়ক ঠিকে আছে আপুনি যদি কৰে তেতিয়া জনাব। বাৰু নেমু যদি বেচেও জনাব মই কেইটামান কিনি লৈ আহিম নেমু।
অ' হ'ব দিয়া। উম উম